হয়
আহ হেল্ল' আহ শুনিছো তই
শুনিছো শুনিছো কি কৰি আছ
অ এনেই বাহিয়ত বহি আছো তই
মই কিতাপ এখন পঢ়ি আছো হেৰি যে ফ্ৰী জুই বুলি যে কিতাপ এখন যে আছে
কি জুই
ফ্ৰী জুই ফ্ৰী
প্ৰিটো ইংলিছ ৱৰ্ড নি
আহ দুইটা শব্দ ইংৰাজীয়ে
কিহৰ কিহৰ ওপতনো কিতাপ কিতাপখন
এ কিতাপখন কিবাতটো চাৰভাইভ কৰা হেৰিয়াৰ ওপৰত তোৰ কাহিনী এটা উপত।
অ মই পঢ়িছ পঢ়ো নেকি বাৰু
পঢ়িব পাৰ ভাল কিতাপ ধুনীয়া কিতাপ একেলগতে পঢ়িলে ভাল লাগিব।
অ তই সোমাই তই সোমাইে গ'লি নেকি আকৌ মানে পেজ আদাই হৈ গ'ল নেকি তোৰ
নাই হয় নাই এই আৰম্ভয় কৰিছোহে বেটুপাত মোক ওলাইছো
অ অ ঠিকে আছে তেতিয়া বাকী আৰু কি কব
তাকে মানে কি গৰমৰ দিন কেইটাত ভালো লাগে ন এনেই থকা সময়কণ কিতাপ এখনকে মোকলাই পঢ়ি ছো
উম এইবোৰ সেইবোৰ বাৰু ভালেই বাৰু চিন্ত ধাৰা তেনেকেই আৰু
তেনেকুৱা মানে কি ত এনেই থকা সময়কণ ত মোবাইল চোবাইল চাই কিবা কিবি মোবাইলৰ অনলাইন গেম খেলি থকাতকে এনেকে কিতাপ এখন পঢ়াটো ভাল লাগে ত' নিজৰ জ্ঞানো হয়
তইতো ত তইতো এতিয়া হেৰি বোলে মোবাইল চাই বোলে সময়। ব্যস্ত কৰিছো সেইবোৰ কথা নহয় নহয়
আহ অ সেইবোৰেতো ভাল কথা সেইবোৰহে বাকী গম ইমান পৰিছে নহয় চৰবত তৰবত অকনহে খাবলৈ মন গৈছে।
তই নেমু বেচিলি নি
নেমুও বেচিলো এটকাকেহে বেচিছো
কিমান কিমান দিবি
বেছি নাই তোৰ দুশমান লৈ গৈছে পৰহি নেকি সামটি বজাৰলৈ নিছে মানুহ এজনে
আহ দুশটাৰ মানে দুশ টকা
উম দুশ টকা
আচ্ছা আমাৰ বেছি এই ঠিকে আছে ন এটকাকে দিছে। আমাৰ আগতেটো কিমান দিয়ে আহৰি ফিফটি ফিফটি পঞ্চাশ পইচা দি লৈ যায় গম পাও নাপাও আমাকবা
অ এই চিজনৰ লগত কথা আছে টো কোনটো ছিজনৰ ডিমাণ্ড বেছি কোনটো চিজ ডিমাণ্ড কম কেতিয়াবা মানে আমি আগতে দুটকা তিন টকালৈকেও পাইছো মানে এটানমত
অ অ
সেইটো তোৰ যোৱা বছৰত আছিলে নেকি যেতিয়া চাৰিওফালে নেমু নাটনি হৈ যায় তেতিয়া মানে নেমু এইফালে দাম বোৰ বাঢ়ি যায়।
অ। তহঁতৰ নেমু ইমানে আছে নে আৰু ওলাব
আৰু বেছি নোলায় আৰু তথাপিও আছে আৰু ঘৰত খাবলৈও ৰাখিছো নহয় অলপমান
অ অ গোল নেমু নে কাজি কাজি নেমু
কাজি নমু গোল নমু এজোপা আছে গোল নেমুজোপা হোৱা নাই
ম মানে লাগিছো নাই গুল নেমু জোপা
হেৰি হোৱা নাই আৰু পুৰঠ হোৱা নাই।
অ অ।
তহঁতৰ কি কাজি নেমুৰ না গুল নেমু
আমা আমাৰ গুল নেমু আগৰতে লাগিছিলে তাৰাপা সেইজোপ মৰি থাকিলে এতিয়া কাজী নেমু অকল কাজী নেমুৱে আছে অকল
অ আমাৰটো একেবাৰে পিছফালে বাৰীত আছে কাজিনেমু আৰু এই ঘৰৰ ওচৰতে দেখিছ নহয় পিছফালে যায় গুল নেমু তিনিজোপা নে চাৰিজোপা আছে। সেইয়াই
ঠিকে আছে এই গোল নমুটো খাই সোৱাদটো অলপ ভাল লাগে মানে কাজি নেমুটোতকে।
মই আকৌ কাজি নেমুটোহে ভাল পাওঁ গোল নেমুটো মই বৰ ভাল নাপাওঁ।
কাজি নেমু ৰসটো যেনিবা বেছি ওলায় আৰু।
অ কিন্তু গুল নেমু ৰসটো গোন্ধটো ভাল লাগে যেনিবা।
সেই গোন্ধটো কাৰণেই খাই ভাল লাগে কাজিনেমু টো।
অ সেইটোৱে দামটো গোল নমুটোতহে বেছি গম পাইছ নাই মই আকো কাজি নেমুৰ দাম বেছি বুলিয়ে ভাবিছিলো।
অ গোল নেমুৰ নাম বেছিতো গোল নমু কিমান
অ নাই নাই গল নাই মোৰ। দাম নাই সোধা।
অ গোলনেমুটো হেৰিতি কি বুলি কয় মানে হেৰিকে নিয়ে নেকি মানে এনেকে তোৰ দহ টকাত ইমানটা তেনেকে কিতাপ কৈ নিয়ে নেকি।
অ তেনেকে এ নিয়ে এ চবে বেপাৰীয়ে বেলেগ বেলেগ আৰু চব বেপাৰী একে নহয় নহয়।
অ চিষ্টেমটো চবৰে বেলেগ আৰু হয় নাই।
চবৰে বেলেগ বেলেগ কিছুমানে ধৰি লওক কিছুমানে বস্তা চিষ্টেমতো লৈ গুচি যায়।
অ অ বস্তা চিষ্টেমত দিলেতো লচ হৈ যায় চাগে সপাই।
এ লজ হৈ যায় বহুত লজ হৈ যায় আ কাৰণে আমি দিয়া নাই আমি বেলেগে দিয়াহে দেখিছো মানে মই। উ
অ অ
আমি বস্তা চিষ্টেমত নিদো দেই।
এইটো এ বেছি আছে চাগে বস্তা চ দিছে সিহঁতৰ নেমুৱে নেমু চাগে হয় নাই।
অ এই নেমুৰ যোনবোৰ বাগান আছে বাৰী আছে। পোৰা সেইবোৰ
চছে অ বাকি আৰু কলেজ চলেজ নাই যোৱা নেকি?
কলেজ নাই যোৱা ইণ্টাৰচিপ চলি আছে যে কলেজ বন্ধ হৈ আছে।
অ ত ইণ্টাৰ্নশিপটো কি?
মইতো ফিজিকেল এৱাৰনেছত কৰিছোঁ মানে স্বাস্থ্যসন্মত সজাগতা।
আহ
তাত মইতো জিম আকৌ য়গা এনেকে বিষয়বোৰ বাছি লৈছো আৰু সেইবোৰৰ ওপৰতে কৰিছো ইন্টাৰ্শ্বিপ প্ৰগ্ৰেমটো।
অ অ মানে হে এইটো কি বুলি কয়। এ স ফটো মাৰিব নালাগে জানো ডেইলি কিবা এক্টিভিটি কেইটা।
অ লাগে আমি মান ডেইলি কি কৰিলো কি শিকিলো সেইবোৰৰ ওপৰত ফটোও মাৰিব লাগিব আকৌ তোৰ ৰিপৰ্ট এটাও তৈয়াৰ কৰিব লাগিব। য'ত মানে গোটেই প্ৰচেছ খিনি লিখি থব লাগিব যে আমি আজি এনেকে শিকিলো আমুকটো মানে ব্যাম শিকিলো এইটো ব্যায়াম বা কি লাভ হয় আমাৰ এইবোৰ চব এ পৃথক পৃথককে চব লিখিব লাগিব ভাল ভালকে আকৌ তোৰ। চাৰ্টিফিকেট এখনো লাগিব শেষলে। যে যোনটো অনুষ্ঠানত আমি শিকিছো।
অঁ!
তাৰ পৰা এখন চাৰ্টিফিকেট লিখি দিব লাগিব।
অ-অ মানে হেৰি তহঁতৰ লাষ্টত প্ৰেজেনটেচন দিব লাগিব নাই?
নালাগে আমাৰ ৰিপৰ্টটো হেৰি জমা দিলেই হ'ল। প্ৰেজেন্টেশচন দিব নালাগে?
অ-অ মানে অকল জমা দি একো পি-পিটি বনাব নালাগে আও।
নালাগে-নালাগে সেইটো ভাল আমাৰ সেইটো সুবিধা আছে দেই। কষ্ট এটা কমিছে।
অ ঠিকে আছে তেতিয়া আমাৰ আগতো কি আমাৰ প্ৰথমতেটো সেই একেই চেইম ইটাৰনেল মাৰ্কৰ কাৰণে তোৰ চামাৰ কেম এটা ডাঙৰকে অৰ্গেনাইজ কৰিছে দেই।
অ
চামাৰ কেমটো এসপ্তাহ কৰি তাৰপা আকৌ ইন্টাৰ্নশ্বিপ কৰিব লাগিব এমাহ-টো জুলাই বাইশ তাৰিখৰ পৰা অ জুনৰ বাইশ তাৰিখৰ পৰা জুলাই বাইশ তাৰিখলৈকে।
অ
এই তেনেকেহে মানে তেতিয়াহো কমপ্লিট ফুল মাৰ্ক্স পাবি মানে। ইণ্টাৰ্ণশ্বিপ, আমাৰ চামাৰ অৱ তু চামাৰ কেম্পটোত হেৰি দিছে মানে এইটো আমাৰ এতিয়া এই ডিপাৰ্টমেন্টটো মেথামেটিক্স নহয় জানো।
আহ।
মেথছৰ মানে এইটো ক্লাছ নাইন মানে, ক্লাছ নাইন-টেনত ল'ৰা-ছোৱালীবোৰে মেথছটো অলপ মানে টান পাই মানে, ভয় কৰাৱা নহয় জানো মেথচটো চাবজেক্ট নামটো শুনিয়েই অ অ সেই ভয়তো ভাঙি পেলাই মানে আমাৰ কি চামাৰ কেমটো অৰ্গেনাইজ
অ, ঠিকেই আছে।
অ-অ এইটোৱেই আমাৰ ৰেজিষ্ট চাৰে গৈছিলে হেৰি কৰিবলে। উদ্বোধন কৰিবলে।
অ-অ
তাকে সেই তেনেকেই আও
অ মই মানে হেৰি, ফটো দেখিছিলো তোৰ। ৰেজিষ্টাৰ ছাৰহঁতৰ, তহঁতৰ কেম্পৰ মানুহখিনিৰ লগত সদস্যও ধেই আছে তহঁতৰ।
অ আমাৰ ষ্টুডেন্টচবোৰ ধেই প্ৰায় হেৰি এইটো আমাৰ-আমাৰ গোটেই টিচাৰ টিচিং ষ্টাফটো গৈছে নহয় একঞ্চলি লগত
অ
আমাৰ এছ দিয়াও মানে টিচাৰকেইটাই হেৰি কৰিছে। ধৰি লওক ক্লাছ-ক্লাছ ইলেভেন, টুৱেলভ এছ অ দি আও টিচাৰকেইটাই চাইছে। বাকী যেনোবা টেনৰকেইটাক এই পিজিকেইটাক দিছে টেইনৰকেইটা তাৰপা নাইন-নাইনকেইটা আমাক দিছে যেনিবা
অ-অ, তই এতিয়া তই ক্লাছ নাইন পঢ়ুৱাইছ ন?
অৱ, মই নাইন পঢ়ুৱাইছো।
ল'ৰা-ছোৱালীবোৰ চোকা নে, পাৰেনে অংক?
চোকা আছে দুটামান কিন্তু চবৰে বেচিকটো ইমান ক্লিয়াৰ নহয় মানে চবেই ভাল নহয় নাপায় মানে মেথছটো।
আহ, তহঁতে, তহঁতে তহঁতে মানে টিপছবোৰ শিকাই দিয় নেকি? এইটো এনেকে কৰে আৰু সহজ পদ্ধতিয়ে শিকাই দিয় নেকি?
নহয় মানে সিহঁত বেচিকটো ক্লিয়াৰ কৰি থৈ আহিছো আৰু মানে চব ইমান টানকে ভাবা একো কথা নাথাকে মানে
অ অ অ পাইছে নে।
পাৰিছে হেৰি কিন্তু মানেটো ধৰি লও। সেটোক কি বোলি কয়। ধৰি লও এতিয়া মানে সেতি। এ কিছুমানে মানে মেথছটো মানে একেবাৰে মানে পঢ়িবলৈ নিবিচাৰে গম পাইছ নাই।
অ থাকে থাকে এতিয়া আগতেও আমাৰ। তেনেকুৱা আছিলে নহয় আমাক।
অ এ সিহঁতক মানে বেচিকটো ক্লিয়াৰ কৰি দিয়া হৈছে। ত সিহতে পিছৰ মানে পিছলে মেছটো মানে তাত মানে সেইটিও মানে এইটো কেৰিয়াৰ হিচাপে ল'বও পাৰে না মেটছটো তেনেকে আও।
তু হিচাপে নভাবে ন।
অ অ মানে সিহঁতো পৰীক্ষা পৰীক্ষাত যে। যে নাম্বাৰটো উঠে অকল পৰীক্ষাৰ নাম্বাৰটো উঠে বুলি নহয় আও। এতিয়া ধৰি লোৱা মেথছটো বেয়া পালে তো ধৰি লোৱা হিচাপ চিচাপো অলপ কথা থাকেতো মানে।
অ আৰু তু আজিকালি কি হ'ল কম্পিটিভ একজামত।
অ ত আৰু মেটছ। টু কম্পিটিটিভ একজামত এই বেছিক কিতাহে ওলাই মেটছৰ। নাইনটেন নাইনটেন বস্তু। কিটাহে আহে যদি নাইনটেনত সিহঁতি যদি বেচিক ক্লিয়াৰ কৰি থৈ দিয়ে। তেতিয়া সিহঁতৰ একো প্ৰব্লেম নহয় ন পিছত।
হয় হয় তহঁতৰ ভাল চিন্তা কৰিছ দেই য়া। আমাৰ আকো আমাৰ এই আজিকালি কি স্বাস্থ্যটো কি চবৰে আজিকালি শুচনি। হৈ থাকে ন প্ৰতিজন চাবিচোন বুঢ়া মানুহবোৰ চবৰে এতিয়া স্বাস্থ্যৰ অসুবিধা আছেই। বেমাৰ আজাৰ সকলোৱে আছে গতিকে তোৰ। মানে সেইটো কথাকে চিন্তা কৰি পেলাই মানে এই ব্যৱস্থাটো কৰিছে আৰু স্বাস্থ্যসন্মত। এনেকে সজাগতা পাতিছে আকৌ তোৰ অ আমাৰো সেই। তেনেকুৱা কৈছে এতিয়া স্বাস্থ্যটো কি আছে। আজিকালি প্ৰতিজন ব্যক্তিয়ে আগ আগশাৰী বস্তুটোয়ে হ'ল স্বাস্থ্য হয় নহয়।
অ সেইটোয়ে এই আমাৰ এতিয়া লগৰ এটা দেখিছ নাই স্বাস্থ্যটো হেৰি নকৱাৰ কাৰণে। তাৰ বেমাৰ মেডিকেলত থাকি আহিবলগীয়া হ'ল।
অ দেখিছো দেখিছো এতিয়া সি মচলা চচলা খাই দিছিলে যে সি মাজতে খুব।
ঘৰুৱা ভাতটো নাখায় বাকী গোটেই বাহিৰা বস্তুবোৰ খায় আৰু।
অ আকৌ তো আছিলোগৈ সেই টাউনত। ক কাৰণে আকৌ এ এতিয়া ভাললৈ আহি যাব সি এতিয়া কেইদিনমানানৰ কাৰণে ঘৰলে আহিছে নহয়।
অ।
এতিয়াতো খোৱা বোৱাবোৰ চব চিজিলত হৈ যাব নহ এতিয়া তাৰ ভাললে আহি যাব বাৰ।
অ তেনেকে ভাল হলে আহিলে ঠিকেই অ।
ত সেই খোৱা বোৱাাতোৱে আচল তোৰ স্বাস্থ্যটো ও ভালে ৰখাৰ কাৰণে।
অ।
খোৱা বোৱাটো বজাই ৰাখিব লাগিব ভালদৰে। তেতিয়াহে ভাল বস্তু খাব লাগিব মচলা আদি পৰিহাৰ কৰিব লাগিব আকৌতো। লঘোনে থাকিলে বেয়া গম পাইছনে লঘুনে থকাটো একদম বেয়া।
এই জি জিমেও বহুত পজিটিভ ফেক্টৰ এটা কৰে।
অ জিম। জিমে বহুত ভাল ভাল বস্তু জিমটো এটা ভাল বস্তু দেই।
মানে তোৰ জিমে মানে ত ফিটনেচটো বনাই দিয়ে মানে গম পাইছ নাই।
অ সেইটোৱে।
ত ফেট কোটা গোটেই কনজিউম কৰি লয় ন মানে তোৰ আজিলৈকে যিমান বেয়া বেয়া বস্তু খাইছ বা হেৰি কৰিছ।
অ তাৰপা খিনুৱাই দিয়ে।
অ সেইটোৱে এই তেনেকে মানে। নিজৰ স্বাস্থ্যতো নিজে ভালে ৰাখিব লাগিব অ' হয় নাই?
লাগিব - লাগিব - লাগিব। কি স্বাস্থ্যটো আচল কথা। পিছতহে লাগিলে টকা পইচাৰ কথা আহিলে, আহে।
অ' দ